হেল্ল'।
হেল্ল' মোৰ মাতটো শুনি পাইছেনে? হেল্ল'।
অ' হেল্ল'।
মাতটো শুনি পাইছেনে?
অ' মাতটো শুনা পাইছোঁ। তুমি পাইছানে?
অ' পাই আছোঁ।
অ' কি কৰি আছে এতিয়া?
মই এ, এনেই বহি আছোঁ, ৰিল স্ক্ৰল কৰি আছোঁ। তুমি?
অ' নাই। খোৱা লোৱা হ'ল নে নাই তোমাৰ?
মোৰ খোৱা দোৱা মানে হোৱা নাই, খাম আৰু।
অ' ঠিক আছে দিবাক, মই কৈগে মই কৰিলোঁ, অলপ আগতে কৰিলোঁ। আৰু তুমি এতিয়া কি কৰিছা?
মইতো এতিয়া পঢ়ি আছোঁ।
নহয় ষ্টাডি, অ' পঢ়া শুনা কি কৰি আছা?
সেইটোয়ে, পঢ়ি আছোঁ, মানে মই এতিয়া বি এছ চি কৰি আছোঁ। এতিয়াতো আমাৰ ফৌর্থ য়াৰ। মানে কৰিম বুলি ভাবিছোঁ, ফৌৰ্থ য়াৰটো মানে অনাৰ্চ লাগেই। ত' সেইকাৰণে যদি
চাগে এতিয়া চাৰি বছৰ কৰিল ন'? আগতে তিনি বছৰ আছিল চাগে।
অ' আগতেতো তিনি বছৰ আছিল, এতিয়াতো বঢ়াই দিলে। নিউ এডুকেচন পলিচিৰ মতে। ত' তুমি বাৰু কি কৰি আছা?
মই এতিয়া কাম কৰি আছোঁ, গুৱাহাটীত কাম কৰি আছোঁ।
আচ্ছা, মানে প্ৰাইভেট নে
অ' প্ৰাইভেটত কৰি আছোঁ। চৰকাৰী কামটো ইমান সোনকালে পোৱাটো সহজ নহয়। সেই আৰু যি পাওঁ, যি কি পাইছোঁ, সেই কৰি আছোঁ। আৰু তোমাৰ হে এক্সামটো কেনে হ'ল?
মোৰ এক্সামটো ভালেই হ'ল। মানে অলপ টাফ আছিল পেপাৰটো, বাট হ'ল আৰু যেনেতেনে।
এতিয়া মানে এতিয়া তোমাৰ চাৰি বছৰ সেইটো কৰিব নে নাই?
এইটো কৰিম কৰিম কৰিম বুলি ভাবিছোঁ। অনাৰ্চ লাগেই মানে টিচিং লাইন যাব টো কাৰণে বা কিবা এটা ৰিচাৰ্ছ কৰিব কাৰনেতো অনাৰ্চতো লাগেই। আমি যদি মানে ওচৰত চৰকাৰী জবৰ কাৰনে প্ৰিপাৰেচন কৰিলোঁ হেঁতেন তেনে মানে তিনি বছৰটোয়ে কৰিলো, এতিয়া মানে ফৰ্থ ইয়াৰটো কৰিম বুলি ভাবিছো।
তই দিছা নে নাই?
এতিয়াও দিয়া ন, এতিয়াও দিয়া নাই এটাও দিয়া নাই মই মানে নীত টো কৰিছিলো মই আগতে, দেন নহ'ল বুলি বি এছ চি কৰিলো সেইকাৰণে।
অ এনে এ দি আৰ ই ট্ৰাই কৰা নাই আগতেও?
নাই আগতে ট্ৰাই কৰা নাই। এতিয়া মানে ভাবিছো কৰিম বুলি।
নাই এতিয়া, এতিয়া ট্ৰাই কৰা কিয়নো নতুন আহি আছে থ্ৰী পইণ্ট জিৰ' আহি আছে এ দি আৰ ই।
উম
ট্ৰাই কৰা মানে তুমি কি হয় একজাম বিলাক পৰীক্ষা বিলাক দি থাকিলে মানে তোমাৰ অলপ বস্তু বিলাক গম পাবা কেনে টাইপৰ আ হেৰি কুৱেছ কুৱেশ্চন বিলাক আহি থাকে তুমি গম পাবা।
হয় হয় এটা মানে হৈ যায় কৰিলে, প্ৰিপেৰেচন কৰি থাকিলে। মই ভাবিছো ট্ৰাই, ট্ৰাই কৰিম আৰু।
নাই তুমি চেষ্টা কৰিবা কিয়নো চেষ্টা কৰিলেহে তুমি গম পাবা সেইবিলাক কুৱেশ্চন বিলাক কেনেকে আহি থাকে।
হয় হয় হয়।
অ মই, মই দি চাইছিলোঁ। আহ হোৱা নাই এতিয়ালৈকে তথাপিও কৰি আছো চাইতো কৰি থাকো, যিমান পাৰো কৰি আছোঁ, আহ তোমাৰ ঘৰটো ক'ত?
মইতো গুৱাহাটী মহানগৰীত থাকো।
অ গুৱাহাটী মহানগৰত ক'ত থাকা তুমি?
মই কালাপাহাৰ ভাস্কৰ নগৰৰ।
অ
অ বৰচাপাৰা ষ্টেডিয়াম টো আছে ন যতে মানে আমাৰ ক্ৰিকেট ৱিকেট হয়।
হয় হয় হয়
হয় তাতেই।
হয় অ, মই ৰঙিয়াত থাকো।
আত্ছা
আছে নেকি তোমালোকৰ?
অ নাই বন্ধু এটা আছিল, কথা পাতিছো। মানে তেনে মানে ৰংগীয়াত কেতিয়াও যোৱা নাই মই, শুনিছো এইটো বহুত মানে মহানগৰীৰ পৰা বেছিয়ে ভাল অলপ পলিউচনটো কম আছে।
অ অ অ গছ-গছনিবিলাক বেছিয়ে আছে সেইকাৰণে, অলপ গাঁৱৰ নিচিনাই হয়।
হয় হয় এতিয়াতো মানে গছ গছনি মানুহ মানুহে ল মানে নালাগাই আৰু।
অ গছ-গছনি থাকিলে আৰু মানে ইমান আজিকালি গৰমটো মানে আজি দেখোন পাই আছো আৰু আজি ইমান গৰম পৰিছে মানে গছৰ তলত বহিলে মানহৰ যেনে লাগি থাকে তোমাৰ এ চিৰ তলত বহি আছো এনে লাগি থাকে।
ঠিকেই কৰিছা।
সেই আৰু মহানগৰীততো ইমান গছ-গছনিও নাই তাতে যি কিয়ে যি কেইটামান আছিলে সেকেটা কা কাটি-চাতি আৰু হেৰি কৰি আছে।
হে অকল খালি বিল্ডিং ঘৰ বিলাক এইবিলাকে বানাই বনাই আছে আৰু। প্ৰকৃতিৰ কথা পাহৰিয়ে গ'ল চবে।
অ আৰু তুমি সেইটো বস্তু কেনেকে গম পালা তোমাক কোনে ক'লে?
কোনটো?
কোনটো কথা বাৰু?
এইতো কথা যিটো কৈ আছোঁ আমি।
আচ্ছা প্ৰকৃতিৰ কথাটো।
অ'।
অ', মানে মোৰ ওচৰতে মানে মানুহে মানে গছ পালা মানে নালাগায় মানে খালি ম মানে বিল্ডিংছ বনাই থাকে। যতে দেখোঁ গছ কাটি দিয়ে, পাহাৰ কাটি দিয়ে এনেকেই হৈ আছেতো। ব্ৰিজ বনাই আছে আমাৰ ফালত।
অ', নাই তুমি সেই পঢ়া শুনাটো ক'ৰ পৰা কৰি আছা?
মই আৰ্য বিদ্যাপীঠ।
আৰ্য বিদ্যাপীঠ ন তাতে অ', তাতে ভাল বস্তু বিলাক অকমান মাজতে বহুতেই কৈ আছে ইয়াতে। এ সেইটো ভাল তাতে ৰিজালট-চিজাল বিলাক ভালকে হয়, পৰীক্ষা বিলাকো ভালকে হয়। আৰু পঢ়া শুনাটোও ভালকে হয়।
হয়, হয় এতিয়াটো আমাৰ মানে অটনমাছ। হৈ গ'ল, আগতে গুৱাহাটী ইউনিভাৰ্ছিটি পৰা মানে আফাইলটি আছিল, এতিয়টো আটো হৈ গ'ল নিজৰ মতে মানে কৰে আৰু।
আৰু শুনি মানে প্ৰিন্সিপালে কৈছে নেক্স মানে। নেক্সট ইয়াৰ বোলে নেকৌ আহিব আৰু উন্নত হ'ব বুলি শুনি ছো হ'ব লাগে।
ই
চব মানে চেষ্টা কৰি আছে, ভাল কৰিয়ে আছে।
অ', ভাল, ভাল বস্তু এটো। ভাল হলে ভাল হ'ব আৰু।
তুমি কৰ পৰা পঢ়িছা?
ম-মই ৰঙিয়াৰ পৰাই পঢ়িছোঁ, ৰঙিয়াৰ পৰা পঢ়িলোঁ তাৰপিছত। তাতে ইয়াতে কৰিলোঁ লোকেলত কাম কৰিলোঁ, কাম কৰাৰ পিছত তাৰ পিছত গুৱাহাটীত গ'লো গুৱাহাটী চাকৰি কৰিলোঁ। কৰি আছোঁ এতিয়া।
অ'। কমাৰ্চ পঢ়িচা নে?
অ', কমাৰ্চ পঢ়িছোঁ।
অ', আচ্ছা, আচ্ছা ভালেই। কমাৰ্চ টো কৰিলে মানে এ একাউন্ট, একাউন্ট সেইটো মানে কৰিব পাৰে একাউন্টিং।
অ', সেইটো কাৰণে লৈছোঁ অ'। নাই স্কপ আছে, ইমান স্কপ নাই আছে পঢ়িব পাৰিলে আৰু লাইন লৈ পঢ়িব পাৰি। ভাল আৰু।
হয়, হয়।
তুমি অ', তুমি এতিয়া কি ভাবিছাঁ, চাৰি বছৰৰ কৰ্ছটো কৰিবা?
কৰিম, কৰিম।
নাই, এইটো কৰা কৰি থৈ দিলেওঁ মান কি হয় তোমা সেই মাষ্টাৰ্ছটো হৈ যায় নহয় ন?
হয়, হয় মাষ্টাৰ্ছটো হৈ যায়, মাষ্টাৰ্ছটো কৰিব পাৰিম। আৰু মানে চাৰি বছৰটো কৰিলে মানে মাষ্টাৰ এবছৰ কৰিম মানে কৰিব লাগিব মানে। দুবছৰ।
মাষ্টাৰ্ছ, মাষ্টাৰ্ছ কৰিব লাগিব মানে এ, এনে নৰ্মেল কৰিলে তোমাৰ দুই বছৰ কৰিব লাগে এতিয়া কৰিলে তুমি।
এবছৰ, হয় হয় হয় এনেকা মানে দিছে নিউ ৰুল।
এনে, এনে ভাবা এনে ভৱিষ্যত তুমি ভাবি আছা যে। টিচিং লাইনত যোৱাটো যাবা।
অ ভাবিছোঁ, সেইটোয়ে ভাবিছোঁ শিক্ষক লাইনত যাম বুলি। আৰু বি এড কৰ্চটোও কৰিম বুলি ভাবিছোঁ।
বি এড টো।
হয়।
অ সেইটো কৰিলে যে সেইটোতো লাগিবই তোমাক। হেৰীৰ কাৰণে টেট এক্সামৰ কাৰণে বি এডটো লাগিব চাগে।
হয় হয় বি এডটো।
আজিকালি কম্পালচাৰি কৰি দিছে নহয় বি এড নহলে ডি এল এড লাগে।
হয় বি এল এডটো মানে এইটো টেট টেটটো কি হয় বাৰু।
টেটটো দিয়া নাই এতিয়া কৰি যে আছোঁ যে তুমি। বি এড নহলে বি এল এড তোমাৰ ধৰিব কমপ্লট হ'ব লাগিব তাৰ পিছত তুমি টেট দিব পাৰিব এনেকুৱা নহয় নহয়।
আচ্ছা মানে, মই এইটো মানে বেছি মানে নাজানো মানে।
এনে বি এড আৰু ডি এল এড দুই বছৰৰ কৰ্চ হয়। সেইটো ক্লিয়াৰ হ'লেহে তুমি টেট দিব পাৰিবা।
অ টেটটো মানে অ বৰো পষ্টৰ চাকৰি কাৰণে নেকি।
টেটটো তোমাৰ থাকে। বেলেগ বেলেগ থাকে এ এল পি এ আৰ হাই স্কুল তাৰ পিছত এনেকুৱা থাকে।
আচ্ছা আচ্ছা।
থাকে তুমি কোনটো লেভেলত কৰিবা। সেইটো মই, মইও ভালকৈ গম নাপাওঁ, সেইটো চাগে। ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰি চাগে কোৱা হিচাপত। যিমান ভাল ৰিজাল্ট কৰিবা এনেকুৱা সেই। তেতিয়া হায়াৰ লেভেলত তুমি পাব-পাবা আৰু চাকৰিটো এনেকুৱা হয় চাগে মই ভালকে গম।
মানে কলেজৰ শিক্ষক হোৱাৰ কাৰণে চাগে এইটো লাগে।
কলেজৰ শিক্ষক হোৱাৰ কাৰণে তোমাৰ মাষ্টাৰ্চ কৰিব লাগিব চাগে। মাষ্টাৰছটো তোমাৰ কলেজৰ কাৰণে হয়।
আচ্ছা। মাষ্টাৰছ কৰি কেনে তাৰপিছত এটা কৰ্চ কৰিব লাগিব।
মাষ্টাৰছটো তোমাৰ কলেজৰ কাৰণে কা-কাৰণে হয়। আৰু তোমাৰ নৰ্মেল যিটো থাকে এল পি, এম ই হাই স্কুল। সেইবিলাক কাৰণে বি এড বি এ ডি এল এড কৰিব লাগিব। তাৰপিছত তাৰপিছত তুমি টেটৰ কাৰণে এলিজিবেল হবা। টেটটো দিয়াৰ পিছত টেটটো কোৱালিফাই কৰিব লাগিব টেটটো কোৱালিফাইড হ'লেহে তুমি চাকৰিৰ কাৰণে। চাকৰি, চাকৰি পাব বহুত লং প্ৰচেচ।
বুজিছো বুজিছো। বাকী এতিয়াটো মানে চাকৰি উম।
তুমি এটা কাম কৰিবা তুমি এতিয়া কৰি আছা নহয় চাৰি বছৰ কৰ্ছটো কৰি আছা নহ।
হয়।
চাৰি বছৰ কৰ্চ কৰি আছ লগতে তুমি হেৰি কৰিবা প্ৰেপ্রাৰেচন। কৰি থাকিব কম্পেটিটিভ এক্সাম বিলাক চাকৰি এক্সামবিলাক ওলাই থাকে নহয়। এতিয়া। ওলাইছে তুমি চাব পাৰিবা তুমি কি এনেতো তুমি। চাইদতে নহ।
মই চাইন্সৰ।
অ তুমি চাইন্স লাইন ন অ তোমাৰ এ দি ৰ ত িাই গৰিৰি আহিব নতন উ কৰ্চ ওলাই আছে
এ ডী ৰ ই এইবিলাক কি মানে পুলিচৰ কাৰণে কোনটো আছিল যে বাৰু
পুলিচৰ কাৰণে সেইটো বেলেগ কে চিভিল চাৰ্ভিচৰ ত এ পি চ চি অ পি স এইটো দেখু চিভিল চাৰ্ভিচ হৈ যায়
আচ্ছা আচ্ছা
আৰু হেৰি কি কৈ আছো এনেতো খোৱা লাও কৰিবা ভালকে টাইমতে
হয় হয় হয় কথা পাতি
অ কথা ভাল লাগিল তোমাৰ লগত, তুমি বহুত কিছু জনালা মোক
ময়ো ময়ো জানিব পাৰিলো তোমাৰ পৰা
ঠিক আছে দিয়া
ঠিক আছে